হেল্ল'।
হাই, কি খবৰ?
মোৰ একদম ভালে আছো অ। তোমাৰ কি খবৰ?
মোৰো ভাল পিছে কি কৰি আছিলা?
মই হেৰি এনেই অলপ হৰি শুই আছিলো এইটো টাইমত। মানে অকমান এতিয়া ৰ'দটো কমিছেতো। ৰ'দটো কমাত মানে খিৰিকীটো খুলি দিলো। তুমিতো আমাৰ ঘৰত দে বিছায় মোৰ ৰুমৰ আগফালেতো পুৰা বাগিছা হৈ আছে ন, একদম হেৰি অকমান জংঘল। সেইকাৰণে অলপ খিৰিকীটো খুলি দিলো, অলপ বতাহ সোমাক। কাৰণ গোটেই দিনটো মানে ৰ'দে সোমাই থাকে, ভাল নালাগে।
অ, ঠিকেই কৰিছা পিছে। বাহিৰৰ বতাহটোও লাগে। নহলে আকৌ ঘৰটোত বেছি গৰম হৈ যায়।
হয় দিয়া বহুত গৰম হৈ যায় ঘৰত।
হয়, পিছে আজি-কালি জংঘল নোহোৱাই হ'ল ন। আমাৰ এইখিনিতটোন, হয় কোৱা।
হয়, তুমি ঠিকে কৈ আছিলা। কোৱাচোন বাৰু তোমাৰটো শুনিলো।
হয়-হয় আমাৰ, এইখিনিত মানে তেনেকুৱা অ তেনেকে গছ-গছনি সেইবোৰ মানুহে কাটি-কাটি ৰাস্তা ঘাট বনালে, ঘৰ বনালে। গছ-গছনিবোৰ আজি-কালি নোহোৱাই হ'ল। বহুত গৰম আমাৰ এইখিনিত।
আমাৰ ঘৰত বাৰু তেনেকা মানে গৰমতটো পৰে আগ ফালৰ মানে কোঠা কিতাপ ড্ৰয়িং ৰুম আৰু মানে মাহঁতৰ মানে কোঠাত বিৰাট গৰমতটো পৰে। আৰ আৰু মোৰ মানে কোঠাটো অলপ পিছফালে হৈ যোৱাত মানে অহ বাৰী আছেতো সেইকাৰণে মানে মোৰ ৰুমত মানে সেই হেৰিটো নহয় মানে গৰমতটো ইমান নপৰে। কিন্তু জানানে মানে হয় তুমি ঠিকে কৈছা। এই মানুহে যে গছ- চছ কাটে নাজানো কিয়? আমাৰ ঘৰতেতো বাৰী আছে তুমি এতিয়া চোৱাচোন আমাৰো ঘৰত উম মানুহে মন কৰিলে পিছফালে বাৰী কাটি ঘৰ বনাবই পাৰে কিন্তু বাৰী কেইটা ইমান বছৰৰ পৰা আছে জংঘল -জংঘল ইমান ধুনীয়া- ধুনীয়া গছ আছে তাত আমৰ গছ, কঠালৰ গছ, তাৰপিছত তোমাৰ এ- এ কিছুমান তোমাৰ উম এ লেটুকুৰ গছ আছে, তাৰপিছত অহ মধুৰি আমৰ গছ আছে সেইবিলাক কিয় কাটিবনো সেইবিলাকতো আমাৰ আহাৰো দি আছে সেইবিলাক আমাক ঠাণ্ডাও বতাহও দি আছে, সেইবিলাক বাৰু কিয় পাতিব লাগে কোৱাচোন তুমি নিজে আৰু হয় বাৰু এটা বস্তু মানুহে কিছুমান মানুহে আকৌ সেইটো ভাবি কাটে যে অকমান মানে চাফা কৰো কাৰণ বহুত মানে এ সাপ -তাপ ওলাই থাকেতো। কিন্তু যদি মানুহে নিজৰ স্বাৰ্থৰ কাৰণে কাত দে সেইটোটো কিন্তু বহুত বেয়া কথা কাৰণ জীৱ- জন্তুবোৰ ক'ত থাকিব নহ'লে।
হয়, ঠিকেই। তেনেকে যদি গছ- গছনিবোৰ কাটি দিয়া যায় এদিন হয়তো গছ -গছনি নোহ নোহোৱা হৈ যাব আৰু আমি প্ৰতকেই জানো আমি অহ, তেনেকে আমি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰো আমি প্ৰকৃতিৰ পৰাই আমাৰ আহাৰসমূহ পাও যেনেকে ফল -মূল, শাক- পাচলি তাৰপিছত আমি খোৱা ভাত, ধান এইবোৰতো আমি আমাক প্ৰকৃতিয়ে দি আছে নহয় জানো। যদি আমি প্ৰকৃতি বিনষ্ট কৰো বা নষ্ট কৰো তেতিয়াাহলে আমাৰতো খাদ্য নোহোৱা হ'ব হবই তাৰওপৰি যিবোৰ চৰাই -চিৰিকটি, জীৱ -জন্তু সেইবোৰৰ বাস বাসস্থান নোহোৱা হৈ যাব সিহঁতৰ ঘৰ যিহেতু সিহঁতে আহ বনাঞ্চলত বা জংঘলতে থাকে। ত সিহঁতৰ বাসস্থান নোহোৱা হৈ গলে সিহঁতে কলৈ যাব। যাৰ ফলত আমি বৰ্তমান সময়ত দেখিবলৈ পাইছো যে যেনেকে চোৱা অসমত কিছুমান সংৰক্ষণ অঞ্চল আছে সেইবোৰ আজি তাৰে সেইবোৰতো গছ -গছনি নোহোৱা হবলৈ ধৰিছে আৰু তাৰে পৰা যিবোৰ জীৱ - জন্তু এশিঙীয়া গঁড় তাৰপিছত হাতী আৰু মাজে- মাজে আমি শুনিয়ে থাকো যে আহ হৰিণা ওলাইছে তে এইবোৰ ওলাই আহিব ধৰিছে কাৰণ সিহঁতে বা সিহঁতৰ যিখিনি বস্তু খোৱা বস্তু বা থাকিবলৈ আহ, ভাল জাগা জংঘলত আজিকালি সেইবোৰ সুবিধা নাই সেইকাৰণে বাহিৰলে ওলাইছে আৰু বাহিৰলৈ ওলোৱাৰ ফলত আহ সিহঁতে বাহিৰলৈ ওলাই আহিছে সিহঁতে আচলতে সিহঁতৰ ঘৰতে আছে আমিহে সিহঁতৰ ঘৰত গৈছো। মই তেনেকে ভাবো কাৰণ গছ গছ -গছনি কাতি আমিহে ঘৰ বনাইছো সিহঁতে সিহঁতৰ টো জন্তু গলে আছিলে আৰু তেনেকে যদি ওলাই আহিব ধৰে মই ভাবো মানুহৰো অসুবিধা হব আৰু যি জীৱ -জন্তুৰো বহুত খিনি ক্ষতি হ'ব তেনেকে আহ কেৱল আমি জীৱ- জন্তু সংৰক্ষণ কৰিলে নহব মই ভাবো আহ, জীৱ -জন্তু সংৰক্ষন কৰাতকৈ যদি বেছিকে বনাঞ্চল সংৰক্ষণত গুৰুত্ব দিয়া হয় তেতিয়াহে আমি আহ। আমাৰ পৰিৱেশৰ লগতে আহ প্ৰত্য়েকটো চোৱা। পৰিৱেশ এটা আটোৰ ওপৰত নিৰ্ভৰশীল যেনেকে আমি প্ৰকৃতিৰ ওপৰত। নিৰ্ভৰশীল প্ৰকৃতি আকৌ আমাৰ ওপৰত নিৰ্ভৰশীল হয় কাৰণ। আমি যিটো উশাহত গেছ এৰি দিওঁ প্ৰকৃতিয় আকৌ সেইটো লয়। সেইটো লৈ কিনে সিহঁতে আকৌ খাদ্য বনাই। আমি এটাই আনটোৰ ওপৰত নিৰ্ভৰ হৈ আছো গতিকে মই ভাবো দুটা বস্তুৱে? আহ একে সমানে আহ ঠিকেই থাকক। আৰু ঠিকে থাকিলেহে জীৱ জগত। বা প্ৰকৃতি বা আমি সকলোৱে ঠিকেই থাকিম।
হয় আৰু তুমি চাবাচোন হেৰি উম এশিঙীয়া গড় এতিয়া নাইকিয়াই হবলৈ গৈছে। কিমান হেৰি কি কয় বাতৰিত আহি থাকে যে এশিঙগীয়া। আৰু নাইকিয়াই হবলৈ হৈছে অ বহুত। টো মানে তোমাৰ বাঘ তাৰপিছত হেৰি। উম সিংহ এইবোৰ মানে চব নাইকাই হবলৈ লৈছে। এইবোৰ নাইকিয়া হোৱাৰো কাৰণ আছে সেইবোৰ। সেই বোৰো আমিয়ে ইহঁতক আমি ইহঁতৰ ঘৰৰ পৰাই খেদাই দিওঁ। তাৰ পিছত ইহঁতি ক'ত যাব।
ইহঁতক যদি আমি ইহঁতৰ আহাৰটোৱে খাবলৈ নিদিওঁ আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে ইহঁতি আৰু কত। থাকিব আৰু মোৰ মতে চাব। ক'লে যে যদি আমি নিজৰ মানে বাসস্থান বনাব লাগে। নিজৰ বাসস্থান আমি বহুত জেগাত বনাব পাৰিম কিন্তু ইহঁতৰ ঘৰ। কাঢ়ি লোৱা টোতো আমাৰ এইটো উম মানে ভাল বস্তু নহয়। বহুত ধৰণৰ ঘৰ বহুত জে বনাব পাৰিম এতিয়া মই এনে ক'ব গ'লে আমাৰ ঘৰটোৱে তোমাক কৈ আছো তুমিতো ৰ দেখিছ আাৰ ঘৰৰ যে পিছালে ব আছে কিমান সাপ কিমান কি জন্তু আছে কিন্তু কেতিয়াও সেই বাৰীটো কাটি দিয়া নাই কাৰণ আমি যদি এতিয়া তাক কাটি দিম নহয়। এতিয়া কালি আমাৰ ঘৰতে উৎপাত আহি ওলাবহি। সদায় সদায় সাপ সোমাই যাব কাৰণ যদি আমি ইহঁতৰ বাসস্থান ইহঁতৰ পৰা কাঢ়ি লৈছো ইহঁতিও আমাৰ বাসস্থানতে আহিব হয় নাই। নহলে ইহঁতি ক'ত যাব?
উ
সেইকাৰণে যোনে য'ত আছে তাতে থাকিব দিব লাগে এহঁতৰো ঘৰ কাঢ়ি লবলে ইহঁতৰ খাদ্য কাঢ়ি লবলে আমাৰতো কোনো অনুমতি নাই কিন্তু মানুহে আজিকালি স্বাৰ্থ এইবোৰ কৰে আচলতে এইবোৰ কৰিব নালাগে কাৰণ আমি ইও প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ আমিও বহুত বস্তু প্ৰকৃতিৰ পৰা পাওঁ। বহুত বস্তু আমি প্ৰকৃতিৰ পৰা খাওঁ। সেইকাৰণে আমিও প্ৰকৃতিক তেনেকে বিলাই দিব লাগে আমি প্ৰকৃতিক অনি কৰিলে আমাৰো অনিষ্ট হব সেই বস্তুটো আমি সদায় আমাৰ মাথাত মানে ৰাখিব লাগে।
হয় হয়। আজিকালি আহ তুমি যিটো কৈছা যে বাৰীটো যদি আমাৰ পিছফালৰ বাৰীটো যদি কাটি দিওঁ তেতিয়াহলে সিহঁতৰ জাগা থাকিবলৈ জাগা নোহোৱা হব আৰু সি তৰ জাগা নোহোৱা হলে আহ অৱশ্যে আমাৰ ঘৰত সোমাব আৰু তেতিয়া আমাৰো অসুবিধা হব। আচলতে ময়ো কথাতো তেনে এনেকেই ভাবো। কাৰণ প্ৰথমতে আমি সিহঁতৰ ঘৰ অনিষ্ট কৰো বা নষ্ট কৰি দিওঁ। তাৰপিছত সিহঁতে আমাক আক্ৰমণ কৰে আৰু আজি-কালি মই দেখিছো জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকটিও বহুত কমি গৈছে। আগতে যেতিয়া মই আহ ৰাতিপুৱা উঠিছিলো। তেতিয়া মই আচলতে এলাৰ্ম দিব লগা হোৱা নাছিল। আমাৰ এইয়া নাৰিকল গছজোপা আৰু এটা গছ আছে কঠাল গছ, মধুৰিআমৰ গছ এইকেইটা গছ আহ গছৰ ওপৰত সদায় কাউৰী তাৰ পিছত ঘৰ- চিৰিকা এই চৰাইবোৰ আহি আহ মানে আহ চৰাইৰ মাত ততে মানে মই হাৰ পাইছিলো। কিন্তু বৰ্তমান সময়ত তেনেকে চৰাইৰ মাত শুনা নাপাওঁ। আৰু আমাৰ গুৱাহাটীতে আছে তেনেকে দীপৰ বিল আৰু তেনেকে আ বহুত জাগা আছে। যিবোৰ মই ভাবো সেইবোৰত চৰাইৰ সংখ্যা আগতকৈ এতিয়া বহুত বেছি কমি গৈছে। আৰু তাৰ এটা কাৰণ হৈছে মানৱজনীত কাৰণ হয় আৰু প্ৰাকৃতিক কাৰণো হয়। মানুহে যিবোৰ কাৰণ সৃষ্টি কৰিছে সেইবোৰ হৈছে বৰ্তমান সময়ত আমি দেখিছোৱে। কিমান জাৱৰ-জোথ সেই দীপৰবিলৰ চাইডত পেলোৱা হৈছে। যাৰ ফলত পানী প্ৰদূষণ হৈছে আৰু পানী প্ৰদূষণৰ ফলত চৰাইবোৰে তাতে থাকিব পৰা নাই। চৰাইবোৰে যিবোৰ আহাৰ সেই বিলটোৰ পৰা খাই আছিলে, সেইবোৰ এতিয়া তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। যাৰ ফলত আমি বহুতো হাৰগিলা তাৰপিছত বগলী এইবোৰ মৰি থকা দেখি এইবোৰ বাতৰি কাকতত ওলায়ে থাকে। মই ভাবো আমি নিজৰ স্বাৰ্থ ভাবিব লাগিব। কিন্তু তাৰ মাজতেও যাতে আমি প্ৰকৃতিক ক্ষতি নকৰো সেইটো আমি ধ্যান ৰাখিব লাগিব। কাৰণ আ আমি যেনেকে প্ৰকৃতিৰ পৰা পাইছো তেনেকে আমিও প্ৰকৃতিক দিব লাগিব। আৰু সেই দ্বীপৰ বিলটোত কিমানবোৰ বস্তু আছে শামুকৰ পৰা আদি কৰি চৰাই, মাছ, কাছ আৰু তাতে কিছুমান আহ, গছ গছনি -গছ গছনি বুলি ক'লে যিবোৰ পানীত হয় ঘাঁহ তাৰ পিছত পানী মেটেকা, বহুতো বোৰ বস্তুৱে সেই পৰিৱেশতটো ধুনীয়াকে ৰাখ খিছে, যদি মানুহে সেইবোৰ নষ্ট কৰি দিয়ে মই ভাবো আহ প্ৰকৃতি আৰু মানুহৰ দুটা মানে দুটা চাইডতে বহুত খিনি আহ ক্ষতি হব।
হয় আৰু তুমি দ্বীপৰ বিলৰ কথাটো যে কৈছা। তাৰে মানে ভিতৰত মই আৰু এটা কথা ক'ব বিচাৰো। এ মানুহে যে নদী অনিষ্ট কৰে। নদীত যে জাবৰ মানে সিহঁতি মানে যি পায় প্লাষ্টিকৰ পৰা আদি কৰি কাপোৰ ধুব। অ, তাৰ পিছত যিমানো মানে ডাঙৰ ডাঙৰ মানে হেৰি অ ইণ্ডাষ্ট্ৰিয়েল যিমান লেতেৰাবোৰ আছে চব পানীত পেলাব। সেইবোৰ বস্তু কাৰণেই আজি গুৱাহাটীত বাৰিষা কালত বানপানী হয়।
হয়, হয়। সেইটো কথা বাৰু ময়ো মন কৰিছো। কাৰণ চোৱা কিছুমান আমাৰ গুৱাহাটীত সৰু সুৰা নদী আছে। যিবোৰ পাহাৰ অঞ্চলৰ পৰা বৈ আহি আকৌ আমাৰ আ ব্ৰহ্মপুত্ৰ নদীত গৈ আকৌ মিলি গৈছে। সেই নদীবোৰৰ কাষ ষেৰে বৰ্তমান সময়ত খোজকাঢ়ি যাবাচোন। এই নদীবোৰৰ কাষেৰে খোজকাঢ়ি গ'লে এনেকুৱা লাগে যেন নদী নহয় আচলতে নলা- নৰ্দমাহে হয়। কাৰণ সেইবোৰৰ পৰা যিবোৰ দুৰ্গন্ধ ভাসি আহে আমাৰ নাকত পৰে। সেই গন্ধৰ পৰা আমি অনুভৱ কৰিব পাৰো যে ইয়া আচলতে আহ, নালাত পৰিণত হৈ গৈছে কাৰণ সেইবোৰ নদীত তাহানিতে মানে মানুহবোৰে আগৰ দিনত গা ধুইছিল বা সেইবোৰ নদীৰ পাৰত বহি মনোৰঞ্জন কৰিছিল নিজৰ মনত শান্তি অহ, মানে সেই নদীৰ পাৰত বহিলে শান্তি পাইছিল মনত। তেনেকে সেই নদীবোৰৰ বৰ্তমান কি অৱস্থা হৈছে তেনেকে ক'ব গলে আমি আমাৰ যিটো ভৰলো নদী মাছ খোৱাৰ ফালে আছে সেইটো চালে আমি আ ধুনীয়াকে মানে চাবও পাৰো বস্তুবোৰ বুজিবও পাৰো যে কি অৱস্থা হৈছে বৰ্তমান সময়ত।
হয়, আৰু এইবিলাকৰ কাৰণে আমাৰ স্বাস্থ্যৰো কিমান অৱনতি হৈছে আমি যিবোৰ পানী খাই খাই আছো সেইবোৰ আমি নিজ -নিজ চকুৰে আমি গম পোৱা নাই যে কিমান লেতেৰা তাত সোমাই আছে আমিতো খাই দি ভাবি পেলাই পানীটো ভালে নাই আমি গা ধো, কাপোৰ ধো, আকৌ সেই কাপোৰটো আমি পিন্ধো। কাপোৰো আমি বাহিৰত মেলো আৰু ইমান ধূলি -বালি ইয়াত মানুহে চব নিজৰ গাড়ী লৈ আহিব কিন্তু আমি নিজ চকুৰে গম পোৱা নাই তাত কিমান এটা লেতেৰা বীজাণু আছে। যদি আমি এইটো মাইক্ৰ পাৰো তেতিয়াহে আমি গম পাম